হেল্ল'? অ', শুনা পাইছেনে?
পাইছোঁ-পাইছোঁ। অ', ময়ো শুনিছে?
অ', মই শুনিছোঁ বাৰু।
হয়, হয়, অ', কি কৰি আছে?
মই এফালে আহিছিলোঁ, আহি পেলাই আপোনাৰ আপোনাৰ এই বাইকখনৰ টায়াৰ টো আপোনাৰ পাম্পটো অকণমান কমি আছিলে তাকে, ইয়াতে পাম অকন দি পেলাই কিবা কাম কৰি আছে কাৰণে অলপ বহিয় বহিলোঁ, বহিব দিছে আৰু। বেলেগ-বেলেগ কাম কৰি আছে মেকানিক। আপুনি কি কৰি আছে?
মই আপোনাৰ এই গছৰ ছাহতে অলপ বহি আছোঁ, এই গৰু-গৰু কেইটামানৰ ওচৰতে আছে বহি আছে এনেকে আৰু। গৰমতে ছাঁহতে বহি আছোঁ, গৰম নক'ব আৰু। নকব আৰু সেইটো কাৰণে ভিতৰত থাকিবই পৰা নাই বাহিৰলৈ ওলাই আহিছোঁ।
তাকেহে মোৰো-মোৰো এক একদম এ ফুৰিবলৈ আহিছিলোঁ, এই বকখনৰ পাম নাইকিয়া হ'ল। পাম অকণ দিব লৈ আহিছোঁ। পাম অকণ নাই।
তাৰটো পাম চে চেক কৰা নাছিলে নে কি নে ঘপচে পাম নেকিয়া হৈ গ'ল?
গপচে পাম নাইকিয়া হয় গ'ল আগতে চেক কৰিছিলোঁ তো ৰাতিপুৱা পাম আছিলে। কিবা এই গৰমত মানে হেৰি হৈ যায় যে ৰ'দত, প্ৰেচাৰটো আপোনাৰ এয়াৰটো গৰম হৈ যায় ন তাইৰটো, সেইটো কাৰণে অলপ তেনেকুৱা কিবা হ'ব পাৰে আৰু।
উম।
আগতে আগৰ তুলনাত আগতে যেনেকে যিমান টাইম থাকে হেৰি হয় ঠাণ্ডা দিনত এইটো গৰম দিনত ইিমান টাইম নাথাকে পামটো। ক'ৰবাত ক'ৰবাত চুৰি কেছ চলাই থাকে।
হয়, হয়। আৰু পাম্পটো ঠিক ঠাক নাথাকিলেও বাইকখন চলাই ভাল নালাগে নহয়। অ', অশান্তি লাগে, উম।
হয়, হয়, উম। মইতো আপোনাৰ এনেকুৱা লাগে মোৰ তাইৰটো যদি পাম কমকে থাকে তেতিয়া আপোনাৰ মই এনেকুৱা-এনেকুৱা লাগে মানে এইটো সোমাইে যাব এতিয়া গোটেইখন। গোটেই বাইকখন মাহৰ তললৈ সোমাই যাব এতিয়া নিশ্চয় তেনেকুৱা লাগে মানে এনেকে, হেৰী হয় যায় নহয় দে কিছো নহয় তাই চাবচোন বাৰু, তাইৰটোত যেতিয়া পাম কম থাকে নহয় তেতিয়া এই আগফালকেইটা এনেকে ওলাই যায় অকণমান-অকমান, সোমাই যায় পুৰা চকাতে চেপেটা হৈ যায় যে। তেতিয়া মই মানে বেয়া পাওঁ মানে দেখি বেয়া পাওঁ।
এই তাহেটোৱেই, আপোনাৰ গাড়ীখনো কষ্ট পায়। আপোনাৰ উম। হেৰি হলে মানে ৰাস্তা চাস্তা বেয়া থাকিলে পাম একেবাৰে নাথাকিলে হোৰৰিতো বেকা হৈ যাব।
উম।
মানে যাতকা খাই গ'লে ৰিংটোৱে, উম।
উম, এনেই আপুনি
হয়।
প্লেছাই ভাল পায় নে টিউব থকাৰ এটাই ভাল পায়?
মই সঁচা কথা ক'লে মই টিউবলেছ টাৰ টায়াৰটো ইমান হেৰি কৰা নাই।
কিন্তু এই টিউব থকাটো কথায়ে অকণমান জানো টিউবলেছটো ইমান এটা হেৰি নাই বাৰু দেই। এনে শুনিছো যে এইটো টিউব নাথাকে বুলি নিজে চলি গৈ থাকিলে পামটো হেৰি হৈ যায় ন, অ', মই এনেকে সম্
নহয় টিউবলেছ টায়াৰটো পাম দিব লাগে।
টিউবলেছ তাইয়াৰত টো পাম দিব লাগে।
অ', টিউবলেছ টায়াৰটো আপোনাৰ পাম দিব লাগে নৰ্মেল টায়াৰো পাম দিব লাগে কিন্তু টিউবলেছ টায়াৰটোত মানে পাম্পটো নাথাকে সে এনে বেলুন টাইপৰ হয়।
অ', আচ্ছা।
উম।
মানে নিজে নিজে সেইটো নাইকিয়া হৈ থাকে নেকি বস্তুটো মানে আপোনাৰ। মোক অলপ জ বুজাই দিব নেকি বস্ত মানে টিউবলেছ টায়াৰটো।
বুজি পোৱা নাই আপোনাৰ কথাটো।
মানে মই কৈছোঁ যে আপোনাৰ আপুনি ক'লে যে দুইটাই পাম দিব লাগে। আৰু টিউবলেছটোত মানে টিউব নাথাকে ন মেইনলি ভিতৰত থকা সেইটো। আৰু সেইটো সেইটো আপোনাৰ পামেই দিব লাগে কিন্তু মানে সেইটোত মানে কি ডিফাৰেঞ্চটো কি থাকে মানে মোক সেইটো বুজাই দিব লাগে মানে।
অ ডিফাৰেঞ্চটো আপুনি বুজি নাপায় মানে টিউব লেছ টায়াৰ চিনি নাপায় মানে ভালকে আচ্ছা আচ্ছা। মানে কথাটো কি গম পাইছে অ' এই মোৰ মোৰ মানে এতিয়া বাই মানে মই টিউবলেছ টায়াৰে ব্যৱহাৰ কৰো মানে মেইনলি আপোনাৰ মানে ধৰি লওক আপুনি যদি আহ চাব হা দুটা টাইপৰ টায়াৰ থাকে এটা টিউবলেছ আৰু এটা আপোনাৰ টিউব থকা টায়াৰ হা আগতেতো টিউব থকা টায়াৰ বহুত ইউজ কৰিলো টিউব থকা টায়াৰ টো কি হয় মানে এতিয়া পাম দিব লাগে আৰু আপুনি পাম যদি আপোনাৰ বাইচেন্স যদি গাড়ীখনৰ পাম নাইকিয়া হৈ গৈছে। তেনেহ'লে আপোনাৰ মানে লগে লগে পেষ্ট যদি ওলাই যায় মানে লগে লগে পামটো এটা ওলাই যাব সৰহকে।
উম।
ছেকেণ্ডত পাম ওলাই যাব আপোনাৰ চকা চেপেটা হৈ যাব লগে লগে। কিন্তু টিউবলেছ যোনটো টায়াৰ থাকে নহয় সেইটো তেনেকুৱা নহয় তাক সি যদি পাম পামচাৰ হৈ যায় ন, তেতিয়াও লগে- লগে আপোনাৰ অ', উম হেৰি হৈ নাযায় খালী হৈ নাযায় মানে তাৰ ভিতৰত মানে তথাপিতো মানে অকমান- অকমান মানে হেৰি থাকে মানে। হাৱা থাকে আধা হলেও হাৱা থাকে অ লাহে- লাহে কমি কমি যায় মানে লাহে -লাহে হেৰি হয় মানে ধৰি লওক আপোনাৰ ওচৰত যদি এতিয়া দোকান এখন নাই পাম চাৰ মাৰা ঠিক কৰা তো আমি বেলেগখন দোকানলৈ যাব পাৰিব টিউবলেছ টায়াৰ যদি থাকে মানে। আৰু মেইনলি আপোনাৰ হেৰি হয়। এই টিউবলেছ যোনটো টায়াৰ থাকে ন সেইটো পামচাৰ মাৰিবলেও বহুত সহজ।
অ', বহুত বেনিফিট আছে চোন দেই।
আপোনাৰ এইটো কি বুলি কয় উম হেৰি কৰিব পাৰে। টিউব টায়াৰটোদি আপুনি মানে হেৰি হেৰি এনেকে মানে অ যদি আপুনি দোকানত যদি ৰখায় মানে মেকানিকৰ দোকানত পামচাৰ মাৰিব লাগে তেনেহলে আপোনাৰ পামচাৰ মাৰিব খুব- খুব বেছি এক মিনিট লাগিব পামচাৰ মাৰিবলে। এনেকে বস্তু উম এনেকে মানে আপোনাৰ স্ক্ৰু ড্ৰাইভাৰৰ লগত এই বস্তু এটা লগাই পেলাই এনেকে ফুটাটোত ভৰাই দিব হৈ গ'ল। একো কৰিব নালাগে -একো কৰিব নালাগে এটা বচ পায় মানে বস্তুটো কিনিবলৈ পায় সেইটো ঘৰ লগাই ল এইটো আপুনি ঘৰতে মাৰিম বুলি ক'লে ঘৰতে মাৰিব পাৰে। বস্তু গিটা আনি থলে কিন্তু আপোনাৰ ইভাগে যদি আপুনি অ। ইভাগে যদি আপুনি টিউব থকা টায়াৰটো যদি প্ৰেছ মাৰিবলে যায়
উম।
তেতিয়াহ'লে সেইটো আপুনি প্ৰথম -প্ৰথম গোটেই স্কু ড্ৰাইভাৰ চাইভাৰ আনি মেলি মানে এইবোৰ একে আনি মেলি গোটেই চকা খুলিব লাগিব খুলি চকাৰ আগত টায়াৰ খুলিব লাগিব, টায়াৰ খুলি টিউব টো আকৌ পানীত ভৰাব লাগিব ক'ত পেষ্ট ওলাইছে। হাৱা ভৰাই পেলাই চাব লাগিব তাৰ পিছত আপোনাৰ এ সেইটো আকৌ তাত আকৌ এইবিলাক এ ষ্টিকাৰ টাইপৰ পায় ন, স্পেচ মৰা যোনটো হেৰি বা চলিউচন লগাই পেলাই টিউব কাটি লগাব লাগিব।
উম।
ত' সেইখিনি কামেই সিমান খিনি কৰিব লাগিব। উম এইটো বহুত টাইম লাগে আপোনাৰ এঘণ্টাটো লাগি যাব আপোনাৰ প্ৰেছ মাৰিবলে কিন্তু এতিয়া টউবলেছ যোনটো তাই থাকে ন, সি এক ছেকেণ্ডত আপোনাৰ মানে হৈ যায় লগাই দিলে এনেকে মানে আপোনাৰ তিস্কু ড্ৰাইভাৰ নটা পঢ়াবলে কিমান টাইম লাগে সেই সেইটো সেইটো সিমান টাইমেই লাগে। এক চেকেণ্ড লাগে আৰু উম উম উম।
বহুত সুবিধা আছে তে।
বহুত সুবিধা আছে আৰু মই এটা কাৰণে ভাল পাওঁ এতিয়া যদি মোৰ আজি যদি পাম নাই মোৰ এতিয়া মই পাম নাই পাম নাছিলে বুলি যে কৈছো যে অলপতে অকমান আগতে ত মই পাম নথকাকে পামচাৰ হোৱাৰ পিছতো মানে মই এখন চলাই ঘুৰি ফুৰিব পাৰিছোঁ। কিন্তু এতিয়া যদি মোৰ সেই তাৰ বিপৰীতে যদি এতিয়া যদি মোৰ মই সেইত টউবলেচ টায়াৰ নহলহেতেন মানে টউব থকা টায়াৰ থাকিলে ন'হলে মই এতিয়া এ ক'ৰবাৰ পৰা ঠেলি ঠেলি আহিব গে অ
সেইটো হয় দেই সেইটো হয় আ মানে এ টিউবলেছ টায়াৰতোটো চাগে বেছি দিন হোৱা নাই চাগে ন, মানে কে নতুন চাগে এটা হেৰি হ'ব পাৰে ন।
মানে কি হয় মোৰ আগৰ মোৰ যোনখন মানে বাইক আছে মানে সেখন পুৰণা বাইক মানে। সেইখনত এই আগৰ সেই টিউব থকাটোৱে আছিলে।
অ চবতে নাথাকে আপোনাৰ টিউপ্লেছাৰ আজিকালি নতুন মডেলৰ বিলাক চবৰে থাকে আৰু।
অ ব ভাল সুবিধা কৰি দিলে দেই মানে যোনে হেৰি কৰিছে এইটো আপুনি যিখিনি ক'লে মানে মানে যোনকেইটা ক'লে ইমান ধুনীয়া ধুনীয়া ইয়াৰ বেনিফিট কিটা এনেকে হ'লেচোন কথাই প্ৰব্লেমেই নহয়।
উম।
কথা তাতে মানে জোনটো টিয়ুবলেছ টায়াৰ কথা ক'লে ন, সেইটোছ চাগে যোনখিনি অলপ মানে গধুৰ বাহন ন, সেইবিলাকৰ কাৰণে চাগে প্ৰযোজ্য নহ'ব চাগে দে।
নাই নাই নাই নাই তেনেকুৱা নাই বুলি নাথাকে। নাই তেনেকুৱা বুলি নাথাকে আপোনাৰ আহ আপোনাৰ যিমান গধুৰ হওঁক টিউবলেছৰ আপোনাৰ প্ৰব্লেম নাই টউবলেছ আপোনাৰ চবতে লগাব পাৰিব। ইয়াত আপুনি মেইনলি টিউবলেছ বিলাক যেতিয়া হেম বহুত দূৰলে মানে কিয়
হয়।
চব এতিয়া যোনবিলাক মানে লং লং লাষ্টিঙৰ কাৰণে টিউবলেচ ইউজ কৰা হয়। লং জাৰ্ণি লং ড্ৰাইভৰ কাৰণে তাত সেইবিলাকত টিউবলেছ টায়াৰ ইউজ আজিকালি গাড়ী বিলাকত টিউবলেছ টায়াৰ থাকে, চব বেছি ভাগ।
অ।
আৰু আপোনাৰ উম যোনটো আপুনি কলে যে এতিয়া আগতে যে আপোনাৰ যে ৰিংবিলাকত যে পক যে থাকে যে তেনেকুৱা বিলাকত টিউবলেছ টায়াৰ লগত নলয়া অ
অ সেই সেইটোত কিবা, উম।
এ মানে মেইনলি আপোনাৰ এ যোনবিলাক স্পক উইল ন সেইবিলাকত আছে আপোনাৰ হেৰি থকা। অ টায়াৰ থকাটো লগা টিউবলেছটো লগাব নোৱাৰে মানে তাত।
অঁ সেইটো কিবা চাইন্ঞ্চ আছে নেকি বাৰু সেইটোত।
সেইটো বিষয়ে নাজানো বাৰু মই ই মোৰ জাষ্ট এ মোৰ নিজৰ অ গাড়ীখনৰ পৰাও আপোনাক হেৰিটোহে কৈছো এক্সপিৰিেঞ্চটোহে কৈছো।
উম ঠিকে কৈছে ঠিকে কৈছে হয় হয় হয় হয়।
উম।
আৰু চকাও আকৌ মানে টায়াৰবোৰ আকৌ বহু সেইটো থাকে আৰু উপৰিঞ্চি আৰু কিছুমান জেগাই জেগাই অনুজাৰী বেলেগ বেলেগ টাইপত। টায়াৰবোৰ পোৱা যায় নহয়।
হয় হয় হয় উম মানে এতিয়া ধৰি লওক আপোনাৰ আ এ মোৰ মতেতো এতিয়া আজিকালিৰ দিনত আপুনি এটা যদি প্ৰেক্টিকেল হিচাপত চাবলে যোৱা তেনেহলে আপোনাৰ টিউবলেছ টায়াৰটো ব্যৱহাৰ কৰাতো বহুত বেছি মানে সুবিধাজনক আৰু। বুজি পাইছে নহলে উম বহুত ঠিক আছে এতিয়া উম চাব গলে টিউব টিউবলেছ টায়াৰটো অ কিন্তু একচুৱেলি দামতটো বেছি হয়। কিন্তু দেই ইয়াৰ টিউব টায়াৰতকে টিউব টায়াৰৰ দামত কে ইয়াৰ দামটো আপোনাৰ দুগুণ হ'ব পাৰে দুগুণ পৰ্যন্ত বেছি হ'ব পাৰে মানে। টিউব টিউব টায়াৰটো আপুনি যদি পাঁচশ ছয়শ টকাত পাই গৈছে, তেনেহ'লে আপুনি ইয়াৰ কাৰণে হাজাৰ বাৰশ ভৰিব লাগিব। টিউবলেছটোৰ কাৰণে। কাৰণ মানে আপোনাৰ দুটা বস্তুৰ কামটো সি অকলে কৰি দিয়ে ন ত এ দামতটো সেই দুগুণ ভৰিব লাগিব। টিউব আৰু টায়াৰৰ দামত সেই টিউবলেছ টায়াৰটো হব' কিন্তু অ দামতটো বেছি হ'লে কি হ'ল কামতটো বহুত বেছি ভাল হয়।
মানে ইয়াৰ একো নিগেটিভ ব পইণ্ট নাই চব পজিটিভেই আছে।
উ নিগেটিভ পইন্ট আহ নিগেটিভ পইন্ট নাই আৰু ত।
সেইটোৱে সেইটোৱে চব ভালেই তেতিয়া মইও চাগে এইটো চেঞ্জ কৰি ল'ব লাগিব।
উম। চেঞ্চ কৰি ল'ব চেঞ্চ কৰি ল'ব আজিকালি দিনত উম আজিকালি সেই এনেকুৱা দোকান বিলাকত আপোনাৰ বহুত টাইম ৰখিব লগীয়া হয় যায় নহলে। কেতিয়াবা ইমাৰ্জেঞ্চি কামত আপোনাৰ কোনোবাই বাইচানঞ্চ যদি কবাত বাইকখন থৈ কেনে তোমাৰ মানে কোনোবাই খুচি দিলে সৰু ল'ৰা ছোৱালীয়ে কিবা কৰিলে ফুটাই দিলে তেতিয়া মানে আপুনি টিউবলেছটো থাকিলে আপুনি ঘৰলে তেনেকে আহি যাব পাৰিব বা এ সেয়ালৈ লৈ আহিব লাগিব ঠেলি যাবলগীয়া যোনটো ব্যৱস্থা আছিলে সেইটো নালাগে ইয়াত।
মানে ঠেলিব নালাগে আৰু বাইকখন আৰু এইখন ঠেলা মানে আৰু হৈছে আৰু তাতে পৰি দিব লাগিব।
এই গৰম খনত।
উম হুম হয়।
সেইয়াই আৰু টিউবলেছ টায়াৰ আৰু। বেনিফিটখিনি আপোনাক কলো আৰু। উম মই ইয়াতে টায়াৰ লগাবলৈ ৰখি আছিলোঁ মানে পাম হেৰি কৰিবলৈ ঠিক আছে মই হ'ল আৰু মোৰো বাইকখন ৰেডি হ'ল। যাওঁ ময়ো ঠিক আছে পিছত ফোন কৰিম আপোনাক তেনেহ'লে।
ঠিক আছে দিয়ক ঠিক আছে উম হ'ব, হ'ব।
উম, উম বাৰু।
বাৰু, বাৰু।